শুনিছেনে।
অ শুনিছো শুনিছো, অ কি কৰি আছা।
মই আছো এনে তুমি কি কৰি আছা।
ময়ো এনেই এই মোবাইলটোকে চাই আছিলো। চাই পেলাই তাকে আৰু, বাকীটো ভাত খালা। হেল্ল'
হয়-হয়-হয়-হয় কোৱা শুনি আছো।
হয় হয় ভাত খালা নে,
হয় হয় ভাত খালো, তুমি খালা,
উম, খালো-খালো, তাকে তাকে ভাবিছো আজি অলপ অ মানে মোবাইলত মানে মই চাই আছিলো। তোমাৰ অলপ সমাজৰ চাই আছিলোৰ পিছত তোমাৰ লগত মানে সমাজৰ বিষয়ে অলপ আলোচনা কৰো নেকি? অ
হয় মানে অ' নিশ্চয় উ মানে এই বিষয়ে আলোচনা কৰিব। প্ৰতি তমো ভাল বিষয়ে বাছি লৈছা দেই। মানে যিহেতু মানে সমাজ আমাৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। মানে মানুহে এক একে বাস কৰি যি সংগঠন গঢ়ি তোলে বা আহ গঢ়ি তোলে তাকেই মানে সমাজ বুলি কোৱা হয়। আৰু মানে আমাক মানুহকোন বিশেষকৈ সামাজিক প্ৰাণী বুলিয়ে কোৱা হয়।
হয়-হয় ঠিক কথা কৈছা আমি সকলোৱে সমাজতে যিহেতু ভাগ কৰো। আমাৰ এখন সমাজ আছে। টো সমাজে আমাক তোমাৰ নিয়ম নীতি সংস্কৃতি আৰু যিবোৰ মূল্যবোধ এইবোৰ, মোকো শিকাই দিয়া চোন আৰু সামাজ নাথাকিলে তোমাৰ মানুহৰ উন আজি আমি যিখিনি উন্নতি কৰিছো সেইখিনি উন্নতি সম্ভৱ নহলহেঁতেন তোমাৰ। মানে টো আৰু যে ত সমাজত তোমাৰ বিভিন্ন ধৰণৰ মানুহো থাকে। তই সকলোৰে মাজত সহযোগিতা থাকিব লাগে দিয়াচোন। উ
হয় ঠিকে হয় হয় মানে সহযোগিতা আৰু সম্প্ৰীতি মানে সমাজৰ মানে মূল ভেটি বুলি ক'ব পাৰি যদি এই দুটা মানে বস্তু থাকে। তাৰ মানে আমি সমাজত মানে উ মানে বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু মানে আজিকালি সমাজত মানে কিছুমান সমস্যাও দেখা যায় যেনে অ দৰিদ্ৰতা হওক নিবনুৱা সমস্যা অপৰাধ বা বিভিন্ন ধৰণৰ এনেকুৱা সমস্যা দেখিবলৈ পোৱা যায় মানে এই উম সমস্যা বোৰ সমাধান কৰিবলৈ মানে সমাজৰ সকলো সদস্য বা নাগৰিক নাগৰিকে আহ মানে একেলগে কাম কৰিব লাগিব যাতে তেওঁলোকে মানে এই সমস্যাবোৰ দূৰ কৰিব পাৰে
উম ঠিক কৈছা তুমি আহ মই ভাবো অ' শিক্ষা এটা প্ৰধান শিক্ষা শিক্ষাই মানে সমাজ উন্নয়নত বহুত ডাঙৰ ভূমিকা পালন কৰে তোমাৰ শিক্ষিত সমাজ এখনে উন্নত সমাজ গঢ়ি তুলিব পাৰে দিয়াচোন আৰু মই ভাবোঁ আমাৰ সমাজত নাৰী আৰু পুৰুষৰ সমান অধিকাৰ থকাটো উচিত হয়নে নাই লিংগ বৈষম দকাটো অতি প্ৰয়োজনীয়
হয় ঠিকেই কৈছা মানে উম আমাৰ এই মানে বিশেষকৈ লিংগ বৈষম বৈষম্য় এই মানে মানে সমস্যাটো বেছিকৈ দেখিবলৈ পোৱা যায় কিন্তু এই সমস্য়াটো থকাতটো মানে একদমেই মানে থাকিব নালাগে কাৰণ এই মানে ভগৱানে আমাক নাৰী আৰু পুৰুষ দুয়টাকে সৃষ্টি কৰিছে মানে দুয়টাই ভগৱানৰে মানে আশীৰ্বাদ বা সমান অ মানে নাৰী পুৰুষ আজিকালি দুয়োটা সমান আজিকালি মহিলাও কোনো ক্ষেত্ৰত কম হৈ থকা নাই বা শিকা শিক্ষাৰ ক্ষেত্ৰতে হওক বা অ কৰ্মৰ ক্ষেত্ৰতে হওক মানে সেয়েহে আমি নাৰীক কোনো অ' মানে কোনো ক্ষেত্ৰতে ক'ম বুলি ভাবিব নালাগে
অ' সেই ঠিক কথা কৈয়ছা তুমি মই তোমাৰতে একমত যিহেতু আজিকালি মহিলাাসকলে আহ পুৰুষৰ সৈতে অহ মানে পুৰুষে যিবোৰ কাম কৰে সেইবোৰ মহিলাাসকলেও পাৰে বা কৰিব পাৰে মহিলাসকল আগুৱাই গৈছে ত মই ভাবো ই লিংগ বৈষম যিটো আমাৰ সমাজত মানে অতীতৰ পৰা চলি আহিছিলে এই বস্তুটো মানে দূৰ কৰিব লাগে আৰু সমান অধিকাৰ দিব লাগে ত মই সেইটোয়ে ভাবো আৰু আৰু মই ভাবো পৰিস্কাৰ পৰিচ্ছন্নতা সমাজ গঢ়ি তুলিবলৈ হলে আমি মানে সকলোৱে সচেতন হব লাগিব দিয়াচোন উ আৰু লগতে আমাৰ যিহেতু পৰিৱেশ আমি পৰিৱেশত বাস কৰো দিয়াচোন ইয়াৰ সংৰক্ষণনৰৰ এতিয়া তোমাৰ আ সংৰক্ষণতো বহুত গুৰুত্ব দিব লাগিব দিয়াচোন আৰু আমাৰ যি সমাজত বয়োজ্যেষ্ঠসকল থাকে তেওঁলোকো সন্মান কৰিব লাগিব
হয় হয় ঠিকে কৈছা মানে এই উম বয়োজ্যেষ্ঠ সকলক সন্মান কৰিব লাগিব তাৰোপৰি সৰু সিহতক আমি মৰম কৰিব লাগিব বা বিভিন্ন ধৰণৰ সঠিক শিক্ষা দিব লাগিব
হয় ঠিকেই আৰু অ', অ' তাকেই আৰু উম সামাজিক মাধমেও সমাজত বহুত প্ৰভাৱ পেলাইছে হয় নে নহয়
হয় ঠিকেই হৈছে মানে উম সামাজিক মাধমে মানে আমাৰ অ সমাজত মানে বহুত ধৰণৰ প্ৰভাৱ পেলাইছে অ' যেনে অ' অনলাইন গেম হক বা বিভিন্ন ধৰণৰ সামাজিক মাধ্যম যেনে ইনস্টা ফেচবুক বা বিভিন্ন ধৰ টুইটাৰ এইবোৰে মানে আমাৰ সমাজত বহুত ধৰণৰ প্ৰভাৱ পেলাইছে
উম হয় হয় হয় তোমাৰ মই ভাবো সামাজিক মাধ্যমৰ অ বেয়া প্ৰভাৱ আছে লগতে তাৰ ভাল প্ৰভাৱো আছে যিহেতু তোমাৰ প্ৰতিটো বস্তুৰ ইতিবাচক নেতিবাচক দুটাৰ দিশ থাকে ন ত' তেনেকে সামাজিক মাধ্যমৰ তোমাৰ ভাল দিশ ও আছে বেয়া দিশেও আছে আৰু মই ভাবো এখন আদৰ্শ সমাজত অ' শান্তি লগতে তোমাৰ আৰু ঐক্য আৰু নিয়া থাকিব লাগে দিয়াচোন আমি সকলো নিজৰ দায়িত্ব পালন কৰিলেহে সমাজখন উন্নত হব নে কি কোৱা
হয় হয় আৰু মানে সমাজে মানে এজন ব্যক্তিৰ চৰিত্ৰ গঠনতো সহায় কৰে যেনে সমাজৰ বিভিন্ন নীতি নিয়ম তাৰপৰা আদৰ্শ মানে মলবোধে এ ব্যক্ত সৎ দায়িত্বশী আৰু মানে আদৰ্শ নাগৰিক হিচাপে গঢ় তোলে মানে আমাক সমাজে শিকাই যে এইটো মানে তুমি ভাল কাম কৰি বা এইটো অ তুমি ভাল আচৰণ কৰিছা বা বেয়া আচৰণ কৰিছা মানে আমি অ' আমি মানে সমাজৰ পৰাই মানে কি কিছুমান মানে মানে ভাল মূল্যবস্তু শিকো মানে ই আমাক মানে বা আমাৰ চৰিত্ৰ গথনতো সহায় কৰে বা আমাক এ এজন মানে - মানে দায়িত্বশীল নাগৰিক হিচাপেও গঢ়ি তোলে।
উম ঠিকেই কৈছা দেই একেবাৰে ঠিক কৈছা তুমি কাৰণ যিহেতু আমাৰ মানুহক সামাজিক জীৱ বুলি হো কয় দিয়াচোন আহ কাৰণ মানুহে তোমাৰ সমাজৰ মাজতে বাস কৰি আৰু বিকাশ লাভ কৰা দিয়াচোন আৰু সমাজে যিহেতু আমাক শিক্ষা সংস্কৃতি নীতি নি নৈতিকতা আৰু শৃংখলা বুদ্ধ জীৱন যাপনৰ শিক্ষা দিয়ে আৰু তুমি কি ভাবা যে হয় উম সমাজত ঐক্য আৰু সহযোগিতাৰ কিমান প্ৰয়োজন বাৰু
মানে সমাজত মানে ঐক্য আৰু সহযোগিতাৰ মানে বহুতেই প্ৰয়োজন কাৰণ সকলো মানুহ মানে ইজনে সিজন সহায় কৰিলে মানে সমাজত শান্তি আৰু উন্নতি হয় আমি যদি আ দেখি আছোঁ যে কোনোবাই এজন মানে বি বিপদত আছে আমি তেওঁক মানে সহায় কৰিব লাগে কেতিয়াও পিছ সুৰোকি যাব নালাগে দিয়া মানে আমি কোনোবা যদি বিপদত আছে আমি তেওঁক সহায় কৰিব লাগে আৰু বা যিটো সুখ আছে আমি তেওৰ সুখ অ সুখ সুখী হ'ব লাগে কাৰণ আমাৰ যদি আহ মানে আমাৰ যদি আমাৰ সমাজত যদি ঐক্যতা থাকে বা সহযোগিতা নাথাকে তেন্তে মানে আমাৰ সমাজত এক বিশৃংখল মানে পৰিৱেশ দেখা পোৱা যাব বা
সদায় হাই কাজ এ হোৱা দেখা যাব কিন্তু আমি তাৰ ঠাইত যদি মানে আমি মি মিলি পিনে যদি অ মানে মিলা প্ৰিতি বা স্নেহ এইবোৰৰে বান্ধ খাই থাকো আমাৰ সমাজখন মানে বহুতেই সুন্দৰ হব
হয় দেই ঠিক কথা কৈছা দিয়া দেই আৰু তোমাৰ মই ভাবি শিক্ষাৰ ক্ষেত্ৰতো সমাজত ভূমিকা অপৰিপূৰ্ণ দিয়া তোমাৰ সমাজে তোমাৰ বিদ্যালয়ৰ লগতে মহাবিদ্যালয় গ্ৰন্থাগাৰ এইবোৰ স্থাপন কৰি তোমাৰ শিক্ষাৰ প্ৰসাৰত সহায় কৰে দিয়াচোন লগতে শিক্ষাৰ তোমাৰ অ পঢ়া অনুকূুল যিটো পৰিৱেশ সেইটোও সৃষ্টি কৰে দিয়াচোন আৰু সমাজে তোমাৰ আ আৰু লগতে তোমাৰ সম সমা সমাজ এখনত তোমাৰ নিজৰ ভাষা সাহিত্য লগতে উৎসৱ লোক সংস্কৃতি এইবোৰ পৰম্পৰা সংৰক্ষণ কৰিও তোমাৰ নতুন প্ৰজন্ম আগবাঢ়াই দিয়ে আমি নতুন প্ৰজন্মই সেইখিনি সমাজৰ পৰাই পাও দিয়াচোন নে কি কোৱা
হয় হয় তুমি মানে একেবাৰে ঠিকে এইবোৰ ফলত মানে সমাজত বহু উন্নতি হৈছে বা সমাজৰ ফলতো এই এইসকলৰ মানে বহুতেই উন্নতি হৈছে মানে সমাজৰ উন্নয়নত মানে বছ বতি ওপৰত মানে ভুমিকা অপৰিসীম বুইচানে অ মানে বৰ্তমানৰ যিবোৰ যুৱক যুৱতী আছে সেইসকল মানে সমাজত এতিয়া মানে ভৱিষ্যত তেওঁলোকে শিক্ষা সমাজ সেৱা বাত পৰিৱেশ সংৰক্ষণ আদি মানে বিভিন্ন উন্নয়নমূলক কামত মানে অংশগ্ৰহণ কৰিব লাগে কাৰণ তেওঁ তেওঁলোকে এতিয়া আমাৰ এতিয়া ভৱিষ্য মানে মানে দেশৰ ভৱিষ্যত বা নাগৰিক তেওঁলোকে যদি মানে ভালদৰে শিক্ষিত হয় বা আমাৰ মানে আহ, সমাজ সেৱা কৰে আহ, বা উম, পৰিৱেশ সংৰক্ষণ কৰে বা পৰিৱেশ সা চিকু খবৰ লাখে তেতিয়া মানে আমাৰ দেশখন বহুত সুন্দৰ হব বা আমাৰ সমাজখনো বহুত সুন্দৰ হৈ উঠিব
হম হম ঠিক কথা কৈছা তাৰোপৰি মই যদি কওঁ যে তোমাৰ আমাৰ সমাজখনত শৃংখল লপ বজাই ৰখাত আমাৰ নাগৰিকৰো বহুত দায়িত্ব আছে দিয়াচোন আমাৰ প্ৰতিজন নাগৰিকে যদি আইন মানি আহ চলে লগতে আনৰ অধিকাৰক মানে সন্মান কৰে আৰু নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰে তেতিয়াহে আমি এখন আহ শৃংখলা বিঅদ্ধ সমাজ গগ গঢ় লৈ তোলাত সহায় কৰিব পাৰিম বাকি তুমি এনে কি ভাবে যে সমাজ সেৱাৰ গুৰুত্ব কি বাৰু
মানে সমাজসেৱাৰ গুৰুত্ব বহুতেই আছে যেনে সমাজসেৱাৰ মানুহৰ মাজত মানে সহানুভূতি ই দয়া আৰু মানে সহযোগিতাৰ মানে মনোভাৱ গঢ়ি তোলে ইয়াৰ ফলত মানে সমাজ অধিক সুন্দৰ আৰু মানৱীয় হয় আমি চেল্প কৰোয়ে যদি কোনোবাই বিপদে আছে সহায় কৰিব লাগে বা সহানুভূতি ৰাখে ৰাখিব লাগে দয়া ৰাখিব লাগে বা সহযোগীতা মনোভাব ৰাখিব লাগে তেন্তে মানে আমাৰ উম সমাজ চোৱা যদি কোনোবা এজন অ, লোক বিপদতো আছে তেন্তে মানে তেওঁ বিপদৰ পৰা মানে বহুত সোনকালে আমাৰ অ, মানে আম উদ্ধাৰ হব পাৰিব কাৰণ আমি তেওঁলোকক সহায় কৰিছো আহ আমাৰ যদি এই সহায় সহযোগিতা মনোহ তে নাথাকে তেন্তে মানে অ, মানে কোনোবা বিপদত পৰি শিকিলেও মানে উম, তেওঁ বিপদৰ পৰা উদ্ধাৰ হ'ব ন পাৰিব বা আমাৰ মাজত মিলা প্ৰতিটো নোহোৱা হৈ যাব তেন্তে মানে আমি সমাজৰে অ, ক'ত নহয় ক'ৰবাত মানে ক্ষতি হ'ব।
উম, হয় দিয়া আৰু মই ভাবো বৰ্তমান সমাজত আহ, কিছুমান সমস্যাৰো দেখা দিয়াজে দে দেখা দিছে দিয়াচোন যেনেকে তোমাৰ দৰিদ্ৰতা, নিবনুৱা সমস্যা লগতে দুখন অপৰাধ লগতে মাদক শক্তিয়ে এইবোৰ মানে সামাজিক বহু সমস্যা দেখা যায় দিয়াচোন তোমাৰ আ আ, নিবনুৱা সমস্যাটোতো আজিৰ দিনৰ এটা জ্বলন্ত সমস্যা মানে এইটো মানে অ, তোমাৰ এইটো ৰোধ কৰিব পাৰা নাই তাৰ লগতে প্ৰদূষণো এটা তাকো আমি নই কৰিব নোৱাৰো যিহেতু ত' আমি আমাৰ চাৰিওফালে তুমি ওলাই গ'লে ৰাস্তাত প্ৰদূষণ দেখা পাব এ প্ৰদূষণৰ ডাঙৰ-ডাঙৰ উদাহৰণ আছে। আৰু অপৰাধ বুলি কলে তোমাৰ চাবা বহু ক্ষেত্ৰত কেতিয়াবা সমাজে এ কিছু কিছুমান মানে এ তেওঁলোকে বস্তু নিৰ্ধাৰণ ভুল কৰে তুমি চাবা বহু ক্ষেত্ৰত আমি বাতৰিত সুনিবলৈ পাওঁ কেতিয়াবা মহিলাসকলক তোমাৰ আজিৰ যুগতো তোমাৰ ডাইনী সজাই পেলাই হত্যা কৰে কিন্তু এইবিলাকো এটা সমাজৰ মানে আহ মই ভাবো এইবিলাক সমস্যা যি এ যি এইবিলাক বস্তু তেওঁলোকে কৰিব নালাগে যিহেতু আজিকালি একৈচ শতিকাত মানে এতিয়া আমি যিহেতু বিজ্ঞানৰ যুগ। কিন্তু আজিৰ যুগতো এনেকুৱা বহু সমাজত হয় যে তেওঁলোকে কাৰোবাক দাইনী সজাই হত্যা কৰে এইবিলাক আৰু এইবিলাক সমস্যা দিয়াচোন।
হয়-হয় একেবাৰে ঠিকেই কইচা।
হয় আৰু তোমাৰ চৰকাৰ আৰু সামাজিক সংগঠন। এইবোৰে সাধাৰণ জনগনক একেলগ কৰি কাম কৰিলেহে তোমাৰ এই সমস্যা সমূহ তোমাৰ বহু পৰিমাণে কমি যাব দিয়া চোন। তাকে আৰু।
হয় তোমাৰ লগত আজি কথাাপাতি ভাল লাগিল দিয়াচোন বহুখিনি অভিজ্ঞতাও লাভ কৰিলো।
ঠিকেই-ঠিকেই মোৰো বহুত উপহাৰ লাগিল আজিৰ কথাখিনি। দিয়া বাৰু তেন্তে আজিলত থৈছো